অ এই আছানে।
অহ আছোঁ কোৱা।
অ এই এটা গম্ভীৰ। অ, কথালৈ আলোচনা কৰিম বুলি ভাবিছিলোঁ তোমাৰ হাতত সময় হ'বনে?
অঁ, হ'ব।
অ, হ'ব-হ'ব কি, কি কথা? অ', এই। নাৰী শক্তিৰ বিষয়ে কথা অলপ আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অঁহ। নাৰী শক্তি বহুত ভাল এটা বিষয় তুমি উম, বাচিছা।
বাচিচা কথা পাতিবলে কোৱা। উম- উম সেইয়। মই ভাবোঁ আজিৰ সমাজত নাৰী শক্তিৰ। বহুত প্ৰয়োজন।
হয়। কাৰণ, যদি নাৰীক সমান সুযোগ দিয়া হয়, তেনেহ'লে সমাজৰ উন্নতি দ্ৰুত হ'ব।
হ'ব উম, ঠিক কৈছা। আগতে বহুত ক্ষেত্ৰতে নাৰীক পুৰুষৰ তুলনাত কম সুযোগ দিয়া হৈছিল। সেইটো বস্তু মই সিমান এটা মানে আগতকে আজিকালি অলপ, বেছি সুযোগ দিয়া হৈছে। কিন্তু মোৰ এতিয়াও লাগে যে, কিমান আগবাঢ়ি আমি এতিয়ালৈ যোৱা নাই, যিমান আগবাঢ়িব লাগিছিলে।
উম,
উম, ঠিকেই কৈছা। পৰিস্থিতি অলপ-অলপ পৰিৱৰ্তন হৈছ ছে মাত্ৰ। উম, হয়। এতিয়া নাৰীসকলে শিক্ষা ব্যৱচা, ৰাজনীতি, বিজ্ঞান খেল-ধূল আৰু প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে সফলতা আৰ্জন কৰি আছে। আৰু সেই না, নাৰীক সুযোগ দিয়াৰ বাবে ইখিনি আহি পাইছোঁ। আৰু যদি এনেকে সুযোগ দিয়া যায় চবকে, মানে আৰু অলপ বেছিকৈ দিয়া যায় তেতিয়াাহ'লে আৰু কিমান সফলতা প্ৰাপ হ'ব পাৰে সেইটোৱে মোৰ ভাৱা যায়।
উম-উম।
উম-উম এইটো ঠিক কৈছা, আজি কালিৰ মানে এইটো নাৰী শক তেই প্ৰকৃত উদাহৰণ। উম, হম, সেয়ে তোমাৰ মতে নাৰী শক্তিৰ তুমি কি ভাবা মানে, তোমাৰ মতে নাৰী শক্তি কি হয়?
আঁ
অ,
মোৰ মতে নাৰী শক্তি মানে হ'ল, নাৰীক নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা অ, সুবিধা অম, স্বসিদ্ধান্ত বোৰ জীৱন যাপন কৰিব পৰাকৈ আৰু সমান অধ, অধিকাৰ সেইটোৱেই।
সেইটোয়েই উম, হম, খুবেই ভাল কথা কৈছা। সেয়ে মানে নাৰী শক্তি কেৱল আৰ্থিক স্বাধনিতা নহয়, মানসিক আৰু সামাজিক স্বাধনিতাও হয়। একদম, যদি এজন নাৰীৰ নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ নাথাকে তেনেহলে মানে নাৰী- আহ- তোমাৰ
উন্নতি
উন্নতি অসম্পূৰ্ণ থাকি যায়। উম, উম, সেইয়ে মই ভাবো শিক্ষা নাৰীৰ- মানে উন্নতিৰ কাৰণে নাৰী শক্তিৰ কাৰণে মূল ভিত্তি। কাৰণ, এইটো অকল শিক্ষাটো নাৰীক দিলেও নহ'ব। সমাজক চবৰে দিব লাগিব, পুৰুষকো দিব লাগিব। যাতে তেওঁলোকেও বুজি পায় যে, নাৰীৰ যোনটো সেই, মানে উন্নতি হ'ব আছে। বা নাৰী শক্তি কিমান দৰকাৰ বৰ্তমান যুগত। তেওঁলোকেও বুজি পাই ফালে আমাক নাৰীবোৰক মানে সেই আৰু অ'। কি কয় আমাকো মানে সিহঁতে চাই দিয়ক আৰু যাতে। উম, উম, উম, ঠিকে কৈছা তুমি আৰু শিক্ষিত নাৰী এজনী নিজৰ অধিকাৰৰ বিষয়ে সচেতন হয়, আৰু অন্যায়বোৰো বোৰক লৈও সচেতন কৰিব পাৰে সেইটোয়ে মানে আমি বিচাৰো ন'। উম, সেই নাৰীৰ মানে শিক্ষাৰ জৰিয়তে মানে নিজৰ সিহঁতে কি অ' মানে চাকৰি বা সেইবোৰ নিজৰ এটা চাক কৰি ল'লে নিজে আত্ম নিৰ্ভৰ হ'ব পাৰে ন'। ত' সেইকাৰণে সেই শিক্ষাই সেয়ে শিক্ষা ইম্পৰ্টেণ্ট সেইবাবে।
উম। উম, উম, আৰু আৰ্থিকভাৱে স্বনিৰ্ভৰ হ'ব পাৰে। নিজৰ মানে, জীৱিকা এটা সোৱাদ ত' নাৰীসকলে মানে, অ' প্ৰয়োজন।
প্ৰয়োজন। উম, উম, উম, আৰ্থিক স্বাধীনতা খুবেই গুৰুত্বপূৰ্ণ। ঠিকে কৈছা, কাৰণ যেতিয়া এজন নাৰী নিজেই উপাৰ্জন কৰে তেতিয়া আত্মবিশ্বাসো বাঢ়ে। আৰু পৰিয়ালৰ সিদ্ধান্ত মানে তেওঁৰ ভূমিকা বাঢ়ে বুলি মই ভাবোঁ। একদম ঠিক, আজিকালি বহুত নাৰী পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী হিচাপে কাম কৰি আছে, সেয়ে এতিয়া নাৰী সকলৰ ডক্তৰ, ইঞ্জিনিয়াৰ তাৰপিছত অ' পাইলট, চাইণ্টিষ্ট পুলিচ মানে হিচাপে কাম কৰি আছে আৰু সেইবোৰ-সেইবোৰ সম্ভৱ হৈছে নাৰীৰ শ শক্তিৰ বাবে হৈছে, নহ'লেতো আগতে চব সেই উম, পাকঘৰত সোমাই থাকোতে গৈছিল ন'। ঠিকেই কৈছা, আৰু মানে এইবোৰে প্ৰমাণ কৰে যোগ্যতা লিংগৰ ওপৰত নিৰ্ভৰ নক হম, একদম। যদি সুযোগ দিয়া হয়, নাৰীসকলে পুৰুষৰ নিচিনাই সব- সফল হ'ব পাৰে।
হয়।
হয়, কেতিয়াবা তাতকেও বেছিও সফল হ'ব পাৰে। উম, ঠিকেই ঠিকে সেইটোতো হয় তাতকে বেছিও হ'ব পাৰে।
কিন্তু এতিয়াও কিছুমান মানে, অম অসুবিধা হা, বাধা অসুবিধা আহা দেখা যায়।
দেখা যায় উম উম গম পাইছো সেয়ে পুৰুষে এতিয়াও নাৰীক কম বুলিয়ে ভাবে নিজকে নিজতকে আৰু কিছুমান নাৰীও আছে যোনে ভাবে যে নাই পুৰুষে আমাতকে ওপৰৰ এটা লিংগ বুলি
অ আৰু কিছুমান পৰিয়ালত নাৰীক শিক শিক্ষাক এতিয়াও গুৰুত্ব দিয়া নহয়
উম সেয়ে এইবোৰ পৰিৱৰ্ত তন লাহে লাহে হ'ব লাগিব নহ'লে এনেকে আৰু নহ'ব আৰু সেইটোৱেই কাৰণ সমাজৰ আদা অংশ যদি আগবাঢ়িব ন নোৱাৰে তেনেহলে সমাজো সম্পূৰ্ণভাৱে আগবাঢ়িব নোৱাৰি উম উম ঠিক কৈছা তুমি একদম
তেং ধন্যবাদ মই ভাবোঁ আ-ম নাৰী শক্তিৰ বাবে
বাবে
পৰিয়াল
পৰিয়ালৰ সমৰ্থন খুব দৰকাৰ উম হয় হয় যদি পৰিয়ালে উৎসাহ দিয়ে তেনেহলেহে এজন নাৰী নিজৰ লক্ষ্য পূৰণ কৰিব পাৰে নহলে আৰু সিহঁতে উৎসাহ নিদিলে নিজে অকনমান টান পাব পাৰে অকলে কৰিবৰ কাৰণে
অ
অ আত্মবিশ্বাসটো কমি যায় উম আৰু স্কুল আৰু কলেজৰো এটা ডাঙৰ ভূমিকা আছে এই ক্ষেত্ৰত যেনে
কাৰণ
কাৰণ এইটোয়েই সমানতা সমান সম সন্মান আৰু সচেতনতাৰ শিক্ষা দিয়া হয় ইয়াতেই হোম ঠিক কৈছা তুমি ল'ৰা ছোৱালীক সুমান বুলি শিকাব লাগে দেই
হয়
হয় তেতিয়াহে ভৱিষ্যতত এটা উন্নত সমাজ গঢ়ি উঠিব আজিকালি বহুত নাৰী দেখা পাওঁ যোনে নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণা দিছে হয় হয় তেওঁলোকৰ সফলতাৰ কাহিনীবোৰে বহুত ছোৱালীক ডাঙৰ সপোন দেখিবলৈ সাহস দিয়ে উম সেয়ে আত্মবিশ্বাস এটা গুৰুত্বপূৰ্ণ অং শ ইয়াৰে নাৰী শক্তিৰ একদম যদি নিজৰ ওপৰত বিশ্বাস থাকে তেনেহলে বহুত অসুবিধাত পৰাজিত কৰিব পৰা যায় হুম আৰু সমাজৰো দায়িত্ব আছে নাৰীক সমান হিচাপে চাবৰ কাৰণে।
হয়।
হয়। সন্মান, তাৰ লগতে সন্মান দিয়াটো নিৰাপত্তা আৰু সমান সুযোগ পোৱা প্ৰত্যেক নাৰীৰ অধিক কাৰ। উম', যেতিয়া নাৰী শক্তি বাঢ়ে, তেতিয়াহে পৰিয়াল, সমাজ আৰু দেশো উন্নতি কৰে। সেইবাবেই নাৰী শক্তি কেৱল নাৰীৰ বাবে নহয় সম্পূৰ্ণ সমাজৰ বাবে গুৰুত্বপূৰ্ণ। মই বুজিছো। মই তোমাৰ লগত মানে একদম একমত।
নাৰী আৰু পুৰুষ দুয়োকে সমভাৱে আগবাঢ়িবলৈ সুযোগ তেতিয়া হ'লেই প্ৰকৃত উন্নতি সম্ভৱ।
সম্ভৱ। উম, হম, হম। আজি তোমাৰ লগত এই বিষয়ত আলোচনা কৰি খুবেই ভাল লাগিলে দেই।
মোৰো, এইটো এটা বিষয় যিটো প্ৰত্যেকে বুজা দৰকাৰ।
উম, হুম, বুজিছো সেইয়ে। দিয়া, ঠিক আছে। মই এতিয়া অলপ এই মোক মাতিছে মানে, মই অলপ চাব আছিল।
অ, অ।
অ, অ, ঠিক আছে দিয়া। আকৌ আলোচনা কৰিম কে কেতিয়াব। হয়, হয়, এনেকে আলোচনা কৰি থাকিলে ভালে লাগে।
উম, উম।
উম, উম, ঠিকে কৈছা দিয়া। উম, দিয়া, হ'ব দিয়া।